হেল্ল!
অঁ', কোৱা।
কত আছা?
এ, ওলাই আছো। ভাতকেইটা খাই অলপ খুছ
বা, মইও এপাক এনেই ওলাই আহিছো, কেনেকুৱা বৰ্জপাত মাৰিছে দেই।
উম, আজি বৰষুণটো দিছেটো ইমান দিনৰ মূৰত। গৰম দিয়া
অঁ--অঁ বা, এতিয়া মেঘে কেনেকুৱা গাজিছে আমাৰ এইফালে। একদম পুৰা আকাশ ফাটি যোৱাৰ নিচিনা হৈছে।
উম।
তুমি ভাত-পানী খালা নাই?
এই ভাত-পানী খায়েই ওলাই আহিছোঁ।
অঁ, অঁ, এই- এইটো বৰষুণত নিভিজিবা দেই। বহুত বেমাৰ আজাৰে পাব কিন্তু।
উম।
হেৰি, এইটো কি কয়? জিম-চিম গৈছা নাই তুমি?
এ নাই। আজি বহুত দিনৰ মূৰত, আজি এডমিশ্যনটো লৈ আহিছোঁ। বুজিছা।
অঁ
মানে জিমটো, কেইদিনমান যাবলৈ মন যায়। তাৰপিছত আকৌ মন নোযোৱা হৈ যায় নহয়।
অঁ, মানে কি হয় তোমাৰ, ধৰা এতিয়া মানে কি হয়, মানুহবিলাকৰ মনবিলাক এতিয়া উগুল-থুুগুল ন'। কাৰণ এতিয়া চোৱা, পইচা কাৰণেই চবেই দৌৰি ফুৰে। ত', সেইটোক সেইটো কাৰণে মানে, দুদিন মান যদি তুমি জিমটো নোযোৱা বা তোমাৰ এনেকা কোনো লগ নাথাকে তেতিয়া মানে তোমাৰ যাবলৈ মন- চন নাযাব আৰু। ক'ত তোমাৰ তেতিয়া মানে ধৰা অকলশৰে জিম মাৰিব মন যাব। বা তুমি যদি কোনোবা এফালে গৈছা, তাৰপা যদি কিবা এটা ধৰা পইচা দুটা অৰ্জন কৰিছা তুমি বেলেগ এফালে। তুমি জিম-চিম মাৰিব লাগিব, মন যাব নেকি, কোৱাচোন?
নাযায়, নাযায়। কিন্তু মানে মোক কি হ'ল জানা, মই ছমাহ আগত এবাৰ লৈছিলোঁ।
অ'।
এতিয়া এমাহমান গ'লো। তাৰ পিছত আকৌ জিমটো যাবলৈ মন নোযোৱা হৈ গ'ল। তাৰ পিছত ভাবিলোঁ গাটো আকৌ। কো মানে, ইমান ভাল লাগি থকা নাই। মানে জিমটো গ'লে আকৌ ভাল লাগি থাকে আকৌ নগ'লে বেয়া লাগি থাকে।
অ', এই তোমাৰ কি হয় ধৰা। আজিকালি কিন্তু চাব গ'লে মানে, জিমটো হওঁক বা এনেকে কিবা ট্ৰেইনিং কৰা। বা দৌৰা হওক, মানে এইবিলাকত মানে কৰি থাকিব লাগে কাৰণ তেতিয়া মানে মানুহৰ স্বাস্থ্যবোৰ মানে অলপ হেৰি হৈ থাকে। অলপ, মানে ভাল হৈ থাকে আৰু নহ'লে আজিকালি দে। দেখিছাই কম বয়সতে কিমান মানুহ কেনেকুৱা অৱস্থা হৈ যায়। বা আজিকালি ন মানুহবোৰ মানে বেছি দিন তেনেকে নাথাকেই। ধৰাচোন চব কম বয়সতে মানে বেমাৰত পৰি গৈছেগৈ আৰু।
মানে কি হয় জানা, মানে আজিকালি মানুহৰ কামটো চাই মানে পৰিশ্ৰমটো কম হৈ যে।
সেইটোৱেই, সেইটো মানে একদম বহুত দিন। মানে ডাঙৰ এটা কাৰণ বনি গৈছে আৰু মানুহৰ। উ, কোৱা।
কাম, কামটো চাই মানে তোমাৰ যদি পৰিশ্ৰমটো কম হয় তোমাৰ ভাত পানীও খাব মন নাযায়।
উম।
তুমি যদি ভাত পানী নোখোৱাই তোমাৰ গাটো এনেই দুৰ্বল লাগি থাকিব।
অ', সেইটোও এটা বাৰু কাৰণ হয়।
উম, তুমি যদি জিমটো মাৰি আহা তেতিয়া চাবাচোন ভাত কেইটামান বেছি যায় পেটলৈ।
অ', মানে সেইটো কিয় হয় জানা মানে তোমাৰ ধৰা কষ্ট বোৰ বহুত হয় ন' জীৱন। ত' তোমাৰ ধৰা ৱেইট বেছি মাৰিবা তুমি যিমানে তোমাৰ ওজন। তুমি ধৰা দাঙিবা বা নিজৰ গাটো তোমাৰ যিমান ভাঙিবা, তোমাৰ মাংস বিলাক যিমান ভাঙিবা। তাৰওপৰি যেতিয়া তুমি প্ৰটিন লবা প্ৰটিন লোৱাৰ লগে লগে ধৰা তোমাৰ এতিয়া। প্ৰটিন খালে জানাই এতিয়া কেনেকে তোমাৰ মাচল বিলাক যোনবিলাক মঙহবিলাক তোমাৰ ধৰা। ডাঙৰ হ'বলৈ আৰম্ভ কৰে যোন বিলাক ধৰা, শকত মানুহৰ যোনটো চৰ্বিবিলাক থাকে ন'।
উম।
ত' চৰ্বি বিলাক মানে এনেকে ফাটি পেলাই মানে ধৰা তোমাৰ। মাংসলে মানে পৰিণত হয় গৈ, যোনবিলাক মানে ভাল ভাল ধৰা প্ৰটিন খালে।
সেইবিলাকৰ কাৰণে মানে ধৰা তোমাৰ অকণ গাত জোৰতো অকণ মানে থাকা থাকা লাগে জিমটো মাৰিলে, সেইটো কাৰণে মানে। সেই ফালৰ পৰা চাব গ'লে ভালো।
অ', মানে কথাটো মই গম পাইছো, কিন্তু তুমি আগততো যেতিয়া জিমটো মাৰি আছা যিহেতু ইমান দিনে।
অ'।
তুমি মানে মোক এটা ডাইট প্লেন দিব পাৰিবা নেকি, মানে যোনটো মানে মই খালে মোৰ স্বাস্থ্যৰ কাৰণে মোৰ ভাল হ'ব।।
অ', পাৰিম, পাৰিম, নিশ্চয় পাৰিম, কিয় নোৱাৰিম তোমাৰ ধৰা এনেকুৱা কি কি খাব জানা তুমি। পাৰিলে মানে যিমান পাৰা জিমত কষ্ট কৰা তাৰ পৰা আহি পেলাই ধৰা তোমাৰ হেলডি যোনবিলাক মানে। ভাল ভাল যোনটো ফেট থাকে ন'। তুমি সেই ফেটটো খাব পাৰা ধৰা তোমাৰ এতিয়া ঘিউৰ পৰা পালা। তোমাৰ ডিমৰ পৰা। পালা ডিমৰ পৰা যোনটো তোমাৰ এতিয়া পালা ডিমৰ পৰা প্ৰটিনো পাবা, তোমাৰ যোনটো ভিতৰৰ যোনটো হ'ল এগটো যোনটো গোটেইটো। চাবা তেতিয়া, গোটেই যেতিয়া সম্পূৰ্ণ ডিমটো তুমি খাবা ন'। সেইটো ফালৰ পৰা মানে তুমি ভাল ভাল প্ৰটিনো পালা ধৰা তাৰওপৰি তোমাৰ হেলডি যোনটো ফেট। থাকে সেইটোও পাবা, চৰ্বিটোও পাবা তাৰপৰা তেনেকে মানে ধৰা তোমাৰ। ভালে তোমাৰ মাচল গ্ৰোথ হ'ব বা তোমাৰ ধৰা অ', কি কয় মানে তোমাৰ চাইজটো মানে অলপ মন ইম্প্ৰেছ আৰু তোমাৰ বডি ৱেইটটো তেতিয়া বাঢ়ি যাব আৰু তেতিয়া মানে তোমাৰ ভাল ভাল যেতিয়া তুমি বস্তু টো খাবা যেতিয়া পৰিশ্ৰম কৰিব তেতিয়া তোমাৰ মাচলটো যেতিয়া ডাঙৰ হ'ব তেতিয়া তোমাৰ ওজনটোও বাঢ়ি যাব।
উম।
সেইবিলাক কৰিবা আৰু তোমাক ধৰা মই ভালকে ঘৰত গৈ পেলাই তোমাক চব মানে মই চেক কেইটামান ধৰা তোমাক মই ক'ম বা নোট দি দিম তোমাক সেইকেইটা ভালকে চেক কৰিবা। কেইটা খালেও তোমাৰ, মোৰো মানে তেনেকে বহুত মানে ধৰা ৱেটটো বাঢ়িছে সেনেকে খাই পেলাই, এতিয়া ধৰা তোমাৰ মেইনটেইন কৰি চলি আছো আৰু। আৰু তোমাৰ এইটো বয়সত যে তেতিয়া তোমাৰ শৰীৰটোৰ ওপৰত যেতিয়া তুমি গুৰুত্ব নিদিবা, তেতিয়া তুমি পিছত যেতিয়া মানে এতিয়াতো গ্ৰথটো নহও বহুত সোনকালে হয় ন তোমাৰ এতিয়া যিমান জল্দি মানে যিমান বেছি ভালকৈ মাৰিব পা বা বেছি যেতিয়া। কষ্ট কৰিবা। তোমাৰ তেনেকে মানে গ্ৰোথটো বহুত ভাল হৈ আহিব পিছলে মানে ধৰা তোমাৰ বহুত লাহে লাহে মানে। কাম বোৰ হৈ যায় আৰু কাৰণ এতিয়া মানে বয়সটো ভাল যে।
উম মানে মই কথাটো গম পাইছো মই শুনিছিলো বোলে। বানানা মিল্কশ্বেকতটো মানে যদি খাওঁ তেতিয়া মানে ৱেটটো অলপ জলদি বাঢ়ে হয় নে নহয় কথাটো এইতটো।
সেইটোতো হয় বাৰু এতিয়া তোমাৰ হ'ল বুলি বানানৰ লগত মানে তোমাৰ অকল কলৰ যোনটো ধৰা তোমাৰ। যোনটো চেক থাকে সেইটো খালেই অকল নহ'ব তাতে তোমাৰ বহুত বস্তু দিব লাগিব। পৰা তোমাক প্ৰটিন পাউদাৰ দিলা তাৰ লগতে সেই বানান তোমাৰ। একেলগতে প্ৰ'টিনটোও ধৰা আৰু ইনটেকটোও কমপ্লিট হৈ যাব তাৰপিছত তুমি এতিয়া কল দিলা তাৰ পৰা খেজুৰ দিলা এনেকে ধৰা তোমাৰ। পিষ্ঠাৰ যোনটো বাদাম থাকে সেয়াও দিব পাৰা। তাৰ পিছত গুৰ দিবা তেনেকুৱাত মানে তোমাৰ গুৰ তোমাৰ হেৰি কাৰণে বহুত ভাল নহয়। তোমাৰ হাৰ দি মজবুত কৰে এইবিলাকৰ কাৰণে মানে বহুত ভাল আৰু তোমাৰ যেতিয়া এইবিলাক। মানে ধৰা তুমি শাৰীৰিক ক্ষমতাবোৰ মানে। মানে এইবিলাক যেতিয়া তুমি মাৰিবা বা জিম চিম যেতিয়া কৰিবা জিম কৰাত মানে তোমাৰ অলপ মানসি কি স্বাস্থ্যটো মানে বহুতো ধৰা তোমাৰ ওপৰত মানে ইম্পেক্ট পৰে আৰু। শৰীৰটো যেতিয়া সুস্থ ৰাখিবলৈ মানে যি। জিম বা মানে তোমাৰ ধৰা ব্যয়ামৰ লগতে। মনটোত তেতিয়া মানে চি মানে শান্তি কৰি পেলাই তোলে আৰু যেই। ধৰা মানসিক হেল যোনটো মানে ধৰা মেণ্টেল হেলটো মানে তমাৰ ভাল হৈ থাকে জিম -চিম মাৰিলে।
অ এইটো জানো।
সেইটো কাৰণে সেইটো নেৰিবা আৰু বুজিছা সেইটো তুমি কেইদিনমান যেতিয়া গৈছা মাৰা ভালকে।
এবাৰ ভাবিছোঁ নেৰু কাৰণে এইবাৰ যোৱা বছাৰ যি এইবাৰ মানে এৰিলো তাৰ পিছত দে। কিছু যোনবিলাকে মোৰ লগত লৈছিলে সেইবিলাকৰ মানে স্বাস্থ্যটো। ভাল দেখি আছোঁ মানে মই এৰি দিলোতো।
উম।
সেইকাৰণে মানে মানুহবিলাকে মানে স্বাস্থ্য বেছি ভাল কৰিলে সেইকাৰে এইবাৰ এই। বোলো ইমান মানে হেৰি নেৰোমা দেছটি জল্দি এৰা মানে হেৰিয়ে নাই বাৰু। এতিয়ালৈকে মোৰ।
অ অ সেইটোয়ে ভালকে মাৰি থাকা মাৰি থাকা নেৰিবা এইবিলাক এৰিলেনো কি লাভ ন।
উম আৰু মই এইটো শুনিছো বোলে যদি তুমি জিম চিম কৰি থাকা বেছি মানে জাং। ফুড খাব নোৱাৰে এইটো কথাটো সঁচা নে মিছা।
সেইটোতো মানে সঁচা, কাৰণ এতিয়া আমাৰ কাৰণে ধৰা তোমাৰ এতিয়া জাংক ফুড হওক বা ফাৰ্ষ্ট ফুড ফুড হওঁক, আমাৰ কাৰণে মানে ধৰা, এইবিলাকতো এনেও ভাল নহয়। তোমাৰ ধৰা এইবিলাকৰ কাৰণে ধৰা, কিমান পুৰণা- পুৰণা ধৰা বেয়া- বেয়া তেলতে এইবিলাক বনাই দিয়ে। তোমাৰ এইবিলাক মানে ধৰা, বহুত মানে বহুত- বহুত এনেকুৱা- এনেকুৱা বেমাৰ ধৰক, থাইৰইডে হওক বা তোমাৰ প্ৰেচাৰে হওক, এইবিলাক মানে বহুত আৰু বা এটাই কলেষ্ট্ৰল হাই হ'ব। এইবিলাক মানে বেয়া- বেয়া তেল- চেল, চবৰ কাৰণে মানে সেইবিলাক বেমাৰ আজিকালি মানুহৰ মানে বেছিকে হ'বলৈ লৈছে।
উম।
সেইটোৰ কাৰণে মানে ধৰা, তোমাৰ বহুত বেমাৰ আজাৰ সোনকালে হৈ যায়। আৰু শকত হয় মানুহবোৰ। আৰু বহুত কম বয়সতে মানে দেহ ত্যাগ কৰিব লগা হয়। কাৰণ বেমাৰে পাই গ'লে জানাই আৰু। যেনে মানে মুখখন যেতিয়া বাচি ৰাখিব নোৱাৰিবা। যি টি খাবা তেতিয়া মানে তেনেকুৱা এটা অৱস্থা হয় ন। হ'বই দিয়াচোন, তুমি নিজেও জানা সেইটো ইমান যেতিয়া ধৰা, এইবিলাক পাইছাই।
হয়- হয় বাৰু দে, এইটো কথা তুমি ঠিক কৈছা।
উম। বাকী তোমাৰ এইটোতো বাৰু ঠিকেই কৰিছা। বাকী ব্যৱসায়- চেৱসায় চলি আছে নাই তোমাৰ?
অ, চলি আছে সৰু সুৰা এখন মই মানে গৰু ফাৰ্ম খুলিছিলো। সেইখন মানে ঠিকে চলি আছে বাৰু। তেতিয়া গাখীৰটো হোটেলত চাপ্লাইটো এতিয়া মানে, তেনেকেই চলি আছে আৰু।
ভালে কৰিছা। তুমি আৰু এটা কিন্তু ধৰা, মানে বিজ্ঞাপনটা আৰু এটা তুমি কৰিম বুলি ভাবিব পাৰা। ভ্ৰমণ আৰু যোনটো খাদ্যৰ ব্যৱসায়। সেইটো কৰে ন। মানে ধৰা তুমি ব্যস্ত জীৱনৰ মাজত মানে ধৰা, আজি আজিকালি মানে ফুৰি চকি ভাল পাই ন। আৰু নতুন নতুন- নতুন মানে খাদ্যৰ জুতি ল'ব খোজে। যাৰ বাবে মানে ৰেষ্ট ৰেষ্টুৰেণ্ট বা খাদ্যৰ ব্যৱসায় খুব মানে খৰকটীয়াকৈ বাঢ়িছে মানে। তুমি সেইটো বিভাগত যদি তুমি কৰিম বুলি ভাৱা।
উম।
সেইটো তেতিয়া মানে যদি পাৰা, মানে তুমি সেইটো আগবঢ়াবলৈ চেষ্টা কৰা। কাৰণ তোমাৰ যদি লগৰ কোনোবা আছে।
অঁ।
সেইবিলাক যদি কৰিব পাৰা, তোমাৰ তেতিয়া নিজৰ কাৰণেও ভাল। এটা মানে ধৰা, বহুত কম সময়ৰ ভিতৰতে ভাল এটা তুমি ধৰা, পইচা অৰ্জন কৰিব পাৰিবা।
অ, এইটো কথা গম পাইছো। মানে মই গৰুৰ পৰা গৰুৰ ফাৰ্ম আছে, সেইখনৰ পৰা মানে ইমান টাইমটো মিলাব পৰা নাই। সেইটো কাৰণে মানে এতিয়া এইবিলাক ক্ষেত্ৰত মই ইমান ভৱা নাই। মানে, মানে মই এজন ল'ৰা ৰাখিম বুলি ভাবি আছো। তোমাৰ চিনাকী কোনোবা তেনেকুৱা ল'ৰা আছে নেকি? ল'ৰাটো তাত ৰাখি দিওঁ, তেতিয়াহলে মানে মোৰ টাইমটো ওলাই যাব। অলপ তেতিয়া মই এইবিলাক মানে ৰাখিব পাৰিম, আৰু মানে কৰিব পাৰিম।
তুমি তেনেকে মানে ইমানো চিন্তা কৰিব নালাগে। তোমাৰ ধৰা গোটেই দিনটোতো বিজি থাকিব নালাগে। তেনেকুৱাটো ধৰা তুমি খাদ্যৰ ব্যৱসায় কৰিম বুলিলে, বিভিন্ন প্ৰকাৰৰ থাকে ন। তুমি ধৰা, কেফে বা এনেকে ৰেষ্টুৰেণ্ট। খুলিব পৰা। নহ'লে ধৰা, ক্লাউড কিটচেন বা কৌজি কিটচেন। এনেকে খুলিব পাৰা, বা ফুড প্ৰচেচিং মানে এনেকে পেকেজিঙৰ ওপৰতো তুমি অলপ মানে গুৰুত্ব গুৰুত্ব দিব পাৰা।
অ, অ, ঠিক কথা।
তেনেকে কোনোবা আছে কেটাৰিং চাৰ্ভিচ এইবিলাকতো থাকে ন ফুড ট্ৰাক তেনেকে। তোমাৰ ধৰা সৰুকেই এটা মানে এক্সজামপিল হিচাবে তুমি। চাব গ'লে ধৰা ক্লাউড কিচেনটোয়ে কৰিম বুলি ভাবিলা, এইটো বৰ্তমান। বৰ্ত্তমান মানে আটাইতকৈ লাভজনক আৰু মানে কম খৰচীয়া ধাৰণা।
উম অ বুজিছোঁ বুজিছো, তুমি কোৱা।
ইয়াত মানে তোমালোকৰ কোনো ডাঙৰ দোকান বা ব্যৱহাৰৰ ব্যৱস্থা নাথাকে। থাকে মানে ধৰা তুমি ঘৰৰ পৰা বা এটা। সৰু ৰুমৰ পৰা খাদ্য তৈয়াৰ কৰিব পাৰিবা চুইগি জমেট'। বা এইবিলাক মানে নিজা ডিলিভাৰী কিছুমান ব্যৱস্থাৰ মানে এনেকে থাকে ন। গ্ৰাহকৰ যোগাযোগক মানে যোগান ধৰিব পাৰা তেনেকুৱা থাকে। ত' সেইটোও কৰিব পাৰা বা তোমাৰ ধৰা এইটোও থাকে ফুড প্ৰচেচিং বা এনেকে পেকেজিঙত থাকে।
উম।
ধৰা লোকেল সামগ্ৰী যেনে ধৰা আচাৰ, জাম, জেলি। পিঠা পনা বা শুকান জলপান ভালদৰে। মানে তোমাৰ এইবিলাক ব্ৰেণ্ডিং আৰু ধৰা পেকজিং কৰি। বজাৰ বা আন এনেকে ধৰা কিছুমান ধৰা এমজন ফ্লিপকাৰ্ট এনেকে মানে সেইবিলাকতো বিক। বিক্ৰী কৰিব পাৰা মানে।
অ অ ঠিকেই কৈছো বাৰু তে কথাটো যদি মই এইটো কাম কৰো তোমাক এবাৰ জনাই ল'ম বাৰু দে। তুমি এইবিলাকৰ ওপৰত যিহেতু হেৰি আছে।
উম।
এইবিলাক তোমাক সুধি ল'লে বেছি ভাল হয়।
অ সেইটোয়ে সেইবিলাকৰ ইবাৰ ইমান মানে চিন্তা কৰিব নালাগে ইমান ডাঙৰ হিচাপে মানে এইটো বস্তু। চ ল'ব নালাগে বুজিছা।
উম।
এইটো মানে ইমান ডাঙৰ হেৰি নহয় তুমি সৰুকে যদি ঘৰত মানে আৰম্ভ কৰিম বুলি ভাবিছা তেতিয়া মানে তুমি। সৰুকেইখন ধৰা এটা ৰুম হিচাপে বা নিজৰ ঘৰ থাকে ইমান ধাঙা আজিকালি ধৰা। আমাৰ গাঁৱলীয়া অংশত এইবিলাকে বহুত ডাঙৰ ডাঙৰ নিজৰে ঘৰ থাকে দিয়াচোন। বহুত জেগা থাকে মানে বিশেষ চাব গ'লে। মানে তেনেকুৱা জেগাতে সৰুকে তুমি মানে এনেকুৱা এটা সৰু ব্যৱসায় কৰিব পাৰা।
অ মানে এতিয়া মই এইটো ফাৰ্মখন খুলি আছো টো এইটো পাতে মই ইমান ডাঙৰটো কৰিব নোৱাৰিম। সেইকাৰণে মই সৰুৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ এইটো সৰু পৰাটো কৰিব পাৰিম ন।
অ পাৰিবা পাৰিবা কিয় নোৱাৰিবা সৰু সৰুকে ধৰা তুমি আৰম্ভ কৰিলা। তাৰপা তুমি বেছি ডাঙৰো কৰিব নালাগে। সৰুকৈ কৰিলে সৰুতে সামৰি মাৰিব লাগ বেছি ডাঙৰ কাৰণে যেতিয়া লোভ কৰিব না তোমাৰ পিছত লোকচানেই হ'ব। সেইকাৰণে লাভৰ পিছত মানে ইমান এনেকে দৌৰিব নালাগে প্ৰথমতে যাতে। মানুহৰ মনটো কেনে তুমি জিকিব পাৰা সেটো হিচাপ অলপমান মানে বেছি গুৰুত্ব দিয়া।
অ সেইটোয়ে মানে যদি মানুহ ওপৰত গুৰুত্ব দিওঁ তেতিয়াহ আমাৰ মানে ব্যৱসায়টো অলপ আৰু আগবাঢ়িব।
উম সেইটোৱেই আৰু তুমি মানে বেছিকে ধৰা। বিপদাংশ নকৰিবা মানে বুজিছা মানে ৰিস্ক নল'বা এইবিলাকৰ।
নাই নাই ইমান ৰিস্ক ল'ব নাই মানে কি হয়েইটো পৰা যদি মই যোনটো ফাৰ্মৰ পৰা যদি। সময় পাওঁ তাৰ পিছতে যদি যোনটো সময় বাচি যায় এনেই মই ঘৰ দিনেই বহি থাকো। সেইটো সময়ত যদি মই যদি এক্সট্ৰা কিবা এটা ইনকামৰ চ'ৰ্চ এটা উলিয়াই ল'ব পাৰো।
অ সেইটোয়ে তোমাৰ কাৰণে পিছলৈও ধৰা বিপদাংশ কৰিব নালাগে। তাতে ধৰা মানে খাদ্য এবিধৰ ধৰা তোমাৰ পাচনশীল বস্তু মানে বস্তু ন। গতিকে মানে বিক্ৰী নহলে কেঁচা সামগ্ৰী নষ্ট হোৱাৰ মানে সম্ভাৱনা থাকে। মানে গ্ৰাহকে ধৰি ধৰ মাৰ ৰাখিবলৈ মানে চাফ চিকুণ আৰু ধৰা এই খাদ্যৰ সহায় মানে অ' কি কয় সদায় মানে বজাই ৰখাটো মানে আটাইতক টো ডাঙৰ মানে ধৰা এইটো আৰু প্ৰত্যাহ্বান হয়নে নাই। কাৰণ তোমাৰ এইবিলাক মানে পিছত ধৰা নষ্ট হৈ গ'লে গ্ৰাহকৰ যদি তোমাৰ বেয়া ৰেচপঞ্চ পায়। তেতিয়া তুমি মানে ধৰা তেওঁলোকৰ পৰা ফিডবেকটো বেয়াকে পাবা। সেইটো কাৰণে অকণমান মানে এইবিলাক বস্তুত গুৰুত্ব দিবা আৰু।
মই যদি খাদ্য হে খোলা